হেল্ল'!
হেল্ল'!
অ অ, শুনিছো এতিয়া।
অ, কি খবৰ তোমাৰ?
অ, মোৰো ভালে দিয়া।
অ।
উম। বলা, আজি আমি আজি পাতো বলা। আজি আমি আহ পাতো, হেৰি বিষয়ে বলা। কি কাই পিকনিকৰ বিষয়ে পাতো ব'লা।
অ, হ'ব দিয়া।
উম, দিয়া। পিকনিক কি হয়? পিকনিকটো হ'ল এক বাহিৰ অনুষ্ঠান। য'ত মানুহে মান য'ত মানুহ
গৃ গৃহ গ মানে গৃ পৰিয়ালৰ লগত যাব পাৰে, অ।
অ, পৰিয়ালৰ লগত যাব পাৰে। বন বান্ধৱ বান্ধৱীৰ লগত যাব পাৰে।
অ। একেল একে গোট হৈ কেনে, হেৰি কি বুলি কয়?
একেলগ হয় আৰু সিদিনা।
অ, একেলগ হয়। তাৰ পিছত পিকনিক পাৰ্কত বা ইচাদ বিচত নদীত পাৰত বা কোনো
উম।
সুন্দৰ বাহিৰ স্থানত পাতিব পাৰে।
তাৰপিছত পিকনিকত কি কি খাদ্য খাব লাগে? আমিতো পিকনিকত কি কি খাওঁ? যেনেকে চেণ্ডউইচ, ফল মূল, স্নেক্স, কেক, জুচ আৰু ঘৰৰে ঘৰৰ বনোৱা খাদ্য পিকনিকত লৈ যায়, অ। কণী।
অ, পিঠা লাৰু। অ।
অ। আৰু পিকনিকত কি কি লৈ যাব পাৰি কোৱাচোন?
পিকনিকত হেৰি এনে নিয়াততো সবেই নিব পাৰি যিখিনি মানে পিকনিকত লা বহা হেৰি বহা কাৰণে পাটি নিয়ে।
অ, পাটি নিয়ে।
তাৰ পিছত সি কেবট বহিব নোৱাৰে তাৰ কাৰণে হেৰি ব হেৰি আমি মুৰা বুলি কওঁ কি বুলি কয় সেইটো নাজানো আৰু টুল
পিকনিকত আৰু খেলা ধূলা হয়।
অ তাৰ কাৰণে,
অ তাৰ পিছত গান গোৱা হয়, গান গোৱা হয়, ফটো তোলা হয়, আৰু প্ৰকৃতিৰ উপভোগ আৰু গল্প পাঠ কৰা যায় আৰু সেইবোৰত, উম।
অঁ।
উম তাকে আৰু।
পিকনিকত হেৰি এ পিক
কি কৈছা?
কি?
হেল্লো' তোমাৰ আৱাজটো লাহে লাহে আহি আছে।
অ হয় নেকি, পিকনিকত পিছ পৰিৱেশটো কি?
উম, তুমি অলপ দূৰত আহা,
পিকনিকৰ পৰিৱেশ গুৰুত্ব দিয়া হয় নহয়?
কি কৈছা? হেল্লো
হেল্লো, অ অ কি কৈছা? অ অ হেল্লো হেল্লো, অ।
ওম
হেল্লো' হেল্লো ' হেল্লো।
উম।
হেল্লো,
হেল্লো।
হেল্লো' হেল্লো।
হেল্লো।
হেল্লো' হেল্লো'।
হেল্লো'।
অ শুনা পাইছা, শুনা পাইছা? হেল্লো' হেল্লো'।
হেল্লো'।
হেল্লো'। হেল্লো'।
হেল্লো'।